কি কৰিছা?
এয়া তোমাৰ এনেই খোজ কাঢ়ি আছোঁ। ভাতকেইটা খাই আহিছো। তুমি?
এই মই এনেই, মাহঁত শুলে?
অ, মাহঁত শুলে আৰু লাহে লাহে বিচনা-চিছনা পাৰি আছিলে। মই বোলো অলপ ভাতকেইটা খাই লৈছো, ভাতটো হজম কৰি লওঁ।
শুবলৈ মন নাযায় ন ভাতকেইটা খোৱাৰ পিছত অলপ?
অ পেটটো মানে ধৰা শু-শু নকৰে। মানে পেটটোৱে অলপ
খোজকাহো, খোজকাহো, হেইট তেৰি গণ্ডগোল কৰে নেকি?
এ এইটো কাৰণে অলপ খোজকাঢ়ি দিছো।
কি খালানো আজি?
মই দালি খালো, ভাজি তোমাৰ আলু ভাজি আছিলে, পটল ভাজি আছিলে আৰু ভাত, নেমু। তুমি?
মইও তোমাৰ এইয়াই মানে তোমাৰ পাতলাকে খাইছো আৰু গৰম যেনেকুৱা দিছে ন। মাংস আনিম বুলি ক'লে দেই। নালাগে, নালাগে। ইমান গেলা গৰমডালত বুলো মাংস খাই এনেই এনেকুৱা যি গৰম পৰিছে। বেমাৰ মাতছে। অ আৰু তোমাৰ কিবা মাংসটো খোৱা পিছত চাবাচোন কিবা গৰম গৰম ভাৱ আহে নিজৰ। হয়নে তোমাৰ তেনেকুৱা? পানী দিয়া অ ভাল লাগে দেই। নিমখ, তেল-চেল দি পেলাই একে সেমেকি সেমেকি খাই ভাল লাগে দেই সেইটো। উ মা ভাল লাগে।
আ আম এপিছ আচাৰৰ
ভাল মানে ক'ব গলে এইটো ভাত মানে গৰম দিনত একে বেষ্ট ভাত আৰু সেইটো আৰু ক'ব গ'লে এটা চাইডৰ পা।
সেইটো হয় বাৰু। আজি-কালি কোনো নোখোৱাই হ'ল পইতা ভাত।
না নাখাই মানে চবে আজি-কালি মানে এনেকুৱা মৰদেন হৈ গ'ল ন মানে মানে চচিয়েল মিডিয়াই এনেকুৱাই মডাৰ্ণ দেখুৱাব ললে ন। মানে চবে মানে এতিয়া চবৰে নিজৰ টেডিচনেল কালচাৰটো মানে পাহৰি গল। চবেই মানে এতিয়া মৰ্ডেন বস্তু খাব ললে। এইবিলাক এবাকাদু তাৰপিছত তোমাৰ এহ নামেই নাহে ৰ'বা এনেকুৱাই নাম।
অ এনেকুৱাই নাম মুখত নুফুটেই। আগতে এতিয়া পিজ্জা, বাৰ্গাৰ এই বোৰ খাব বিচাৰে। পাস্তা
মাক-বাপেকে পোৱালী বিলাকক সঁচা কথা কৈছো দেই, এইটো যে বেয়া ভাবি কোৱা নাই মানে সঁচা কথাটো কৈছো। মাক-বাপেকে আজি-কালি পোৱালীক মানে ষ্টেণ্ডাৰ্ড এটা দেখুৱাবলৈ নে কি হয়। পিজ্জা, বাৰ্গাৰ-চাৰগাৰ খুৱায়। ভাবে বহুত ভাল। নহয় সেইটো।
একো কাম নাই এইবিলাক খাই কিনি। একো ধৰা না প্ৰটিন আছে, না ফাইবাৰ আছে। না তোমাৰ জোৰ আছে এইবোৰত খাই, এইটোৱে বেমাৰ হ'ব, গেছ হ'ব।
গেছ মানে পেটৰ হেৰি সৰু কালতে, আজি-কালি সৰু পোৱালি পৰ্যন্ত তোমাৰ চুগাৰে বেমাৰে পাই ভাবা তেন্তে।
সেইটো হয় বাৰু আমাৰ দিনতে ভাল আছিলে হয় ন আমি ৰাতিপুৱা উঠিয়ে কি ভাত খাও দুপৰীয়া ভাত ভাত খাওঁ ৰাতি ভাত খাওঁ বা তিন টাইম ভাতেই ভাত। আমি ইমানে ভাত খাওঁ তিন টাইম ভাতেই ভাত।
আৰু আমি আগতে এইবিলাক পিজ্জা, চিতজা, বাৰ্গাৰ এইবিলাক কি চিনিয়ে নাপ
আৰে আমি পিজ্জা মানে এটাই চিনি পাওঁ ৰুটি আমি ৰুটি।
ৰুতি। বাৰ্গাৰ মানে কি ব্ৰেড, ব্ৰেড আৰু ডিম।
অ', এ কবই নালাগে ব্ৰেড আৰু দিম এ, কি বঢিয়া লাগে খাই।
তাৰ বাহিৰে আমি একো চিনি পাওঁ কিন্তু আজিকালি পোৱালি মানে এনেকোৱা সঁচা কথা কৈছোঁ আমাৰ নিজৰ মানুহে আছে। পোৱালি। তোমাৰ মানে এতিয়া পৰা এনেকুৱা ৰেষ্টুৰেন্টত নি পেলাই জাংক ফুড বিলাক খোৱাই ন। ভাত কিন্তু নাখায় খুব জাংক ফুড।
হয় বাৰু এই বাহিৰা বস্তু খাব নালাগেৰে বাহিৰা বস্তু খালে পেট বেয়া কৰে লগতে ধৰা বহুত বেমাৰ কৰে বে জানা?
সেইটোৱেইটো এতিয়া আমি এতিয়া আমাৰ ডাঙৰ আমি এ খাওঁ যে এই বিলাক যে তোমাৰ এইবিলাক ফাৰ্ষ্ট ফুড তোমাৰ এনেকুৱা লাগে নে পেত কিবা কৰিছে বা কিবা নিজৰ কিবা নিচিনা হৈছে।
হয় বাৰু নোহোৱা নহয়।
মোৰ হয় দেই।
উম বেছিভাগ তোমাৰ মাংসটো খালে হয় জানা, মোৰ পেটটো এতিয়া ধৰা ব্ৰইলাৰ ব্ৰইলাৰটো, ছাগলী মাংস খালে নহয় ব্ৰইলাৰটো খালে তোমাৰ কিবা কিবি লাগে আৰু পেতটো মানে ধৰা
এইবিলাকো বেজি মাৰে ন ব্ৰইলাৰ ডাঙৰ দেখুৱাবলৈ।
উম।
তোমাৰ এতিয়া এইবিলাক যে ব্ৰইলাৰ বিলাক যে আমি যে খাওঁ হা, লোকেল ব্ৰইলাৰ বুলি কৈ পেলাই যে
অ'।
সিহঁতে বেজি মাৰে এইবিলাকত জানা।
সেইটোয়ে তাত চে ভাল তুমি লোকেল মুৰ্গী খোৱা মানে বেলেগ ঘৰৰ পৰা অনা। লোকেল মুৰ্গী ন নহ'লে বেলেগক বেলেগৰ ঘৰৰ পাৰ আনা পাৰ খোৱা।
পাৰ অ' তুমি হাঁহৰ দিম খোৱানে এনেই?
উম মই চব ডিমেই খাওঁ।
হে সাপৰ ডিমো খোৱা?
শাপৰ ডিম নহয় ধৰা হাঁহৰ ডিম খাওঁ, ৰাজ হাঁহ, মুৰ্গী, ব্ৰইলাৰ।
কিন্তু হাঁহৰ দিমডাল নুগোন্ধাই জানো মই যে বহুত গোন্ধ পাওঁ মানে গোন্ধ এটা ওলাই সেইটো গোন্ধ খাই ভাল লাগে জানো খাই।
এই খাই দিওঁ আৰু কেঁচমা কেঁচমা গোন্ধাই ন।
অ' মানে কেনেকুৱা নহয় মানে নাজানো আৰু মানে আগতে এতিয়া আমাৰটো নাখায় ন।
উম।
বাৰু আমাৰ দেউতাহঁতে খাই যে কেতিয়াবা তেতিয়া মানে এনেকুৱা বেয়া গোন্ধায় কিন্তু বহুত ডাঙৰো থাকে কিন্তু। হাঁহৰটো আকৌ।
উম, ডাঙৰ থাকে বহুত ডাঙৰ থাকে আৰু জানা কেতিয়াবা ন যোনটো হাঁহৰ ডিম হাঁহৰ ডিমত যে মই দুটা কোহোমো পাইছো ভিতৰত।
কি কোৱা কেনেকে মানে এইটো কি লজিক ইয়াত
অ' নাজানো কেনেকে আকৌ কিছুমান ব্ৰইলাৰ দিমতো পাইছো মই। ভিতৰত দুটা দুটা কুহুম ওলায় আকৌ কিছুমানত তিনটা ওলায়।
কি কোৱা?
অ' মই পাইছো এনেকে বহুত পাইছো অ' ব্ৰইলাৰো পাইছো মই।
মানে কেনেকে মানে কি হিচাপত ওলাই মানে মই বুজি পোৱা নাই কথাটো। এটা এটা ডিমতে তিনটা কুহুম।
অ যোনটো হালধিয়া, হালধিয়াটো যে তিনিটা ওলাইছে।
হেল্ল কি কোৱা?
অহহ।
মানে কোনটো লিকুইডটো নে, নে কুহুমটো
এই ভিতৰৰ যে হালধিয়া টো যে অ তোমাৰ দিমটো লিকুইডটো নহয় মানে ডিমটো যে তুমি যে ভাঙি দিয়া।
মানে বইল কৰি পেলাই যোনটো আমি যে খাওঁ যে ভিতৰ কুহুমটো তেনেকুৱা। কি কোৱা এনে লিকুইড টো ওলাতো বাৰু বেলেগ কথা কিন্তু ডাইৰেকট একে তিনিটা কুহুম একে ৰাইত
অ তিনিটা কহুম একেলগে একদম কি ধুনীয়া লাগে দেখিবলৈ মনতটো ভাল লাগি যায় লাভ হল বুলি।
মুৰ্গীটো একো ভাল নালাগে মুৰ্গীটো চাবা আয়ুস তুন চেচিলে।
হব হ'ব পাৰে কিন্তু সেইবোৰ মুৰ্গীৰ পোৱালিটো জন্ম নহয় নহয়।
কিয়?
নহয় সিহঁতে জন্ম দিব নোৱাৰে পোৱালিটো সেই দিমৰ কাৰণেই বনায়।
তেনে এইবিলাক যে মুৰ্গী হয় তেন্তে সেইটো কেনেকে হয়?
এইবোৰ বেলেগ যোনবোৰ ব্ৰইলাৰ ন ব্ৰইলাৰটো তোমাৰ সিহঁতৰো বেলেগ আগৰ যোনবোৰ ডিম সেই ডিমবোৰো বেলেগ কেনেকে বনাই গম নাপাওঁ কিন্তু ধৰা কিবা কিবি কৰি কিনে বনাই অ চব বেলেগ বেলেগ।
কেনেকে মোক বুজিয়ে পোৱা নাই মানে কি হিচাপত আৰু কেনেকুৱা কি আৰু ৰ'বাচোন এটা কথা সুধো হা? মুৰ্গীটো মুৰ্গীয়ে এই গাহৰি কেনেকুৱা?
গাহৰি কি পুহিবা নেকি?
পুহিবলৈ মানে গাহৰি খাই ভাল পাওঁ পুহিবলৈ কিনো বম কষ্ট কিন্তু সেইটোত দেই।
কষ্ট কষ্ট খাই কিনে ভালেই লাগে বাৰু খাই বেয়া নালাগে মই ছাল তাল বহুত বেয়া পাওঁ খাই।
চালতো মই বেয়া পাওঁ মই মংস অকল ভাল পাওঁ। গাহৰি বহুত তেল জানা এবাৰ মই চাইছিলো হা বনাই মানে বনাই মই বনোৱা নাই মানে বেলেগে আমি লগৰখিনিয়ে যেতিয়া আমি সৰু হুয়া এটা পিকনিক খাইছিলো তাত মই বনাইছো ন তেলৰ বেছি দৰকাৰে নাই গাহৰি পাই তেল ওলাই।
এই তুমি কেনেকে বনাব জানা তেল দিব নালাগে, শুনা মই কৈছো তোমাক প্ৰথমতে গাহৰিটো যে সিজাবা প্ৰেচাৰ কুকাৰত দি দিবা প্ৰেচাৰ কুকাৰত দি দিয়া লগতে সেইটো সিজি যাব। সিজাৰ পিছত তুমি এ অলপমান গাহৰি তিনি চাৰি পিচ যোনটো চৰ্বি ন চৰ্বি তুমি খালি তোমাৰ কেৰাহীতো দিবা। খালী কেৰাহীত তেল নিদিবা তাতে খালী কেৰাহীটোত দিবা খালী কেৰাহীটোত তেতিয়াৰ লগতে তোমাৰ যেতিয়া গাহৰিটো সিজিব ন গাহৰিটো সিজাৰ লগতে তেল ওলাব সেই তেলটো যে তুমি গোটেই গাহৰি খিনি ভাজি পেলাব পাৰিবা।
তাপিছত তাপিছত
তাৰ ওপৰত লাই পাত দিলেই হ'ল। লাই পাত দি দিবা মছলা দিবা আদা নহৰু দিবা এনেকে বনালেই হ'ল। তাত তেল দিব নালাগে গাহৰিত আমাৰ তেল নিদিয়ে।
ঠিক অ এনেই তেলখিনি নষ্ট কৰাতকে তাছপা গাহৰিৰ পাতো এনেই তেল ওলায় আৰু গাহৰি চৰ্বি কিমান গাহৰি খোৱা মানুহ পেট ওলাই যায় ন বহুত। যিমান গাহৰি খাব তিমান পেট ওলাই ন সেইটোত।
অ সেইটো হয় বাৰু চৰ্বি হয় আৰু পেটত খালে ভাল খালে ভালনে বেয়া গম নাপাও বাৰু কিন্তু বহুতে খায়।
গাহৰি খালে ভাল এটা ছাইডৰ পা চাগে দেই কাৰণ ইমান যদি আধা মানুহ- আধা মানুহে খায় কিমান, আধা বুলি নহয় বহুতে খায়।
আধা বুলি নহয় আধাতছে বেছিহে খাই জানা মানুহে। বামুণে নাখায় এনে বহুত ভাগে খায়।
বহুত ভাগে খা আও কিবা এটা ফাইদা আছে চাগে এনেইটো নাখাব ন কিবা এটা চাগে পায়। অকল যে ভাল লাগে সেইটো নহয় আও।
এইটো আমাৰ তোমাৰ মাঘৰ বিহু বুলি ক'লে ছাগলী আৰু তোমাৰ', এইটোৱে গাহৰিটোৱে চলে হয় নে',
বেছি ভাগ অহ', সেইটো হয় কিন্তু এনেই তোমাৰ', এইটো আমিতো ক'লা গাহৰিতো খাইছোঁ, পিংক কালাৰ গাহৰিটো খাবলৈ কেনেকুৱা?
পিংক কালাৰ গাহৰি?
এই যে', বাহিৰ দেশত যে কিয় বাহিৰ দেশত পিংক কালাৰ গাহৰি নাপায় নেকি পিংক কালাৰ?
জানোঁ, মই গম নাপাওঁ দেই, মই চোৱা নাই, অ', অ',
সচাঁ কোৱা?
গোলপীয়া গাহৰিও আছে নেকি?
গোলপীয়া গাহৰি আছে, তাৰপিছত গোলপীয়া ক'লা গাহৰি আছে',
অ', মই চোৱা নাই দেই, মই খোৱাও নাই চোৱাও নাই মই, উহ্', নাই', মানুহে পোহে নেকি এইটো', ঘৰৰ ভিতৰত পোহে ন?
ঘৰৰ ভিতৰতো পোহে, ধৰ বাহিৰত খায়ো পোহেও তেনেকুৱা, কিছুমানে ঘৰৰ ভিতৰতো মানে এটা', যেনেকে কুকুৰ পোহে, সেইটো পেট হিচাপে পোহেও কিন্তু সেইটো', সেইটো মানে এটা ফেমিলি টাইপ মানে কুকুৰৰ নিচিনাকে পোহে',
বাপৰে, কৃষ্ণ মই আজি শুনিছোঁ',
সঁচা', আমাৰ', আমাৰ ইয়াত নোপোহে আমাৰ ইয়াত', কলাবোৰ যেনেকে হেৰি একে লেতেৰা চেতেৰা কৰি পোহে যে কিন্তু সিহঁতৰ বাহিৰ দেশত', তেনেকুৱা নহয়', এইটো এ এইটো গাহৰি ক'লা গাহৰি পোহে দেই আকৌ কুকুৰৰ নিচিনাকে',
বাপৰে, গম নাপাওঁ', আমাৰ ইয়াতো গাহৰি পুহিলে জানা মানুহ ঘৰতে নেব', চি', - চি', সিহঁতৰ ঘৰত গাহৰি পুহিছে সিহঁতৰ ঘৰত যাম নেকি আৰু চি', সেইটো হয় বাৰু সেইটো সেন্তে পোহনীয়া জন্তু হিচাপে ধৰে আৰু',
আৰু গা চা ধোৱাই থাকে সেইকাৰণেতো গোন্ধৱা নাই, আমাৰ এইগাল গাহৰিক তোমাৰ', ই কৰ নলাত সোমাবগৈ, কাৰ ঘৰৰ এই হেৰিত সোমাবগৈ', কো বোকাৰ সোমাবগৈ, কোৱা',
গাঁৱত গাহৰি পুহিব নিদিয়ে নহয়', চব গাঁৱতে নিদিয়ে', কাৰণ গাহৰিয়ে বহুত লেতেৰা কৰে বহুত গোন্ধাই নো', মানুহ',
গোন্ধাই মানে', গোন্ধাই কোনটো বস্তু মানে বুজি পোৱা নাই গাহৰিৰ',
এই গাহৰিয়ে মানে তোমাৰ যিখিনি বস্তু খায় সেইখিনি জেগাতে ধৰা', শুই থাকে বা সেইখিনি জেগাতে হাগে ন', সেইটো কাৰণে বহুত লেতেৰা হৈ যায়',
অ', সেইবিলাক ন আৰু গাহৰি', পুহিলে কিন্তু প্ৰফ্টিট বহুত আছে দেই গাহৰিৰ কিন্তু',
প্ৰফ্টিট আছে তোমাৰ এটা এটা গাহৰি ধৰা তোমাৰ কিমান', উম', পঁচিছ হাজাৰ ত্ৰিশ হাজাৰ কেতিবা পঞ্চাশ হাজাৰলৈকে বিক্ৰী কৰিব পাৰা তুমি',
যোনবিলাক গাহৰি একে এই কিছুমান গাহৰি দেখা নাই তুমি একেবাৰে যে গপচ', যে একেবাৰে একে গা একে পুৰা একে ফুলি থাকে যে?
অ', সেইবোৰ তোমাৰ চল্লিশ পঞ্চাশ হাজাৰ চল্লিশ পঞ্চাশ হাজাৰত তুমি বিক্ৰী কৰিব পাৰা',
তেনে ভাবা', কিমান দাম তেন্তে সেইখিনি গাহৰি',
তাত চেও বেছি যায় কেতিয়াবা জানা, কেতিয়াবা আশী হাজাৰ নব্বৈ হাজাৰও গুছি যাব পাৰে যদি বহুত ডাঙৰ গাহৰি হয়', একদম। প্ৰকাণ্ড প্ৰকাণ্ড ডাঙৰ ডাঙৰ শকত শকত',
কিন্তু প্ৰথমে লছ যায় ন গাহৰিটো, তাৰপিছতে তোমাৰ হেৰিটো যে',
নাই, -নাই, লছ নাযায় কাৰণ কিয় তুমি', তাতে দানাৰ খৰচ নাই ন', যোনবিলাক ধৰা হোটেলৰ', ধৰা', যোনবোৰ থাকি যোৱা বস্তুবোৰ সেইবোৰ লৈ আনিব পাৰা', নহ'লে তুমি এই কচু কাটিব লাগে কচু বোৰ আনিব পাৰা এইবোৰ দিব পাৰা',
কিন্তু কষ্ট আছে যে?
কষ্ট আছে বাৰু কষ্ট নাথাকা নহয়', খোৱা বোৱ বোৰ তুমিয়ে চাব লাগিব লগতে চাফা তুমিয়ে কৰিব লাগিব',
চি কটা চাফা? মই বোলে গাহৰি গাল এগাল পুহিছো পোৱালিও দিছে', এইপিনে বোলে সি লেতেৰাও কৰিছে সেই গাল চেফা কৰিম‌ নে', পোৱালি চাম নে খোৱামেনে পোৱাই', ৰ'দ',
অপ একেলগে পোৱালি খিনতে চাৰি, পাঁচটা পোৱালি দিয়ে।
উ টো ইমানগাল দিয়ে।
সেইটোৱে, তুমি কিন্তু এটা পোৱালি কিনো বুলি ক'লে তোমাৰ পোৱালি মানে একেবাৰে পোৱালিও নহয় বাৰু। অলপমান ডাঙৰে পাবা, এটাত পাঁচ হাজাৰকে কিনিব লাগিব তুমি।
তেনে পোৱালিয়ে যদি পাঁচ হাজাৰ দাম, এটা যদি ভাল গাহৰি মই পোহো হা। তোমাক মই এটা চাপজ দিছো, সেইটো গাহৰিক তেন্তে কিমান দাম ভাবা। যেতিয়া যে মই যদি খুৱাই মেলি তাক যদি ইমানকে শকত বনাওঁ। মানে পুষ্ট, সেইবিলাক কিমান দাম পৰিব চাগে?
পঞ্চাছ, ষাঠি হাজাৰ টকাত তুমি বিন্দাজ বিক্ৰী কৰিব পাৰিবা। তাতে তোমাৰ লাভেই লাভ, তুমি চব নিজে ভাবা এটা গাহৰি পাঁচ হাজাৰ দি কিনি কিনে তোমাৰ পঞ্চাছ হাজাৰ দি বিক্ৰী কৰিছে কিমান লাভ তোমাৰ।
সেইটো আৰু যে তোমাৰ এই মই পিংক কালাৰ গাহৰিটোৱে লাগে জানানে? এইটো কিন্তু মোৰ বহুত মন আছে।
সেইটো নাপাবা। আমাৰ ধুনীয়াকৈ এনেকুৱা গাহৰি পোৱালী এটা পোহা গা-চা ধুৱাই থাকিবা তেনেকে চেম্পু-তেম্পু দি। দেখি দেখিবলৈ ধুনীয়া লাগিব। কাজল, লিপষ্টিক লগাই দিবা।
অ' বাহ! মোক মায়ে ক'ব এইটো কুকুৰ নে মেকুৰী নে কি এইটো নে মানুহ এইটো?
এত তেৰি মানে তুমি সন্ধিয়া- সন্ধিয়া ন ফুৰাবলৈও নিব পাৰিবা।
অ আ, অ ডিঙিত ফিটা এটা বান্ধি পেলাই বোলে আতৰি দিয়ক, আতৰি দিয়ক বোলে কুকুৰে দেখি বোলে আহি পেলাই দিলে কামোৰি খুছ মাৰি পেলাই বোলে। সেইটো মোৰ গাহৰি হৈ থাকিব নে? তাতছে ভাল মই পুহি পেলাই ধুনীয়াকে ডাঙৰ পচাৰ কৰি পেলাই পঞ্চাছ হাজাৰ, ষাঠি হাজাৰত